হেল্ল' কি কৰিছ?
বহি আছোঁ।
অ অ।
এই বখন চখন এৰিছে নে?
বখণ ৰাতিপুৱা দিছিলে, এতিয়া নাই দিয়া।
অ অ। আমাৰ এইফালে গোটেই ৰাস্তাবোৰ পাহাৰ চাহাৰ খহি ব্লক হৈ গৈছে নহয় ইমান বৰষুণ দিছে নন ষ্টপ।
সেইফালে কি দবা পিটাকে দিয়ে আছে নে কিনো?
বৰষুণ মানে ব দিছে মানে বৰ বেয়াকে দিছে, এৰা দেখোন নামেই নলয়।
পানী বহুত হৈছে নেকি?
পানী হৈছে হৈছে, আকৌ পাহাৰবোৰ খহিছে পাহাৰ খহি গোটেই হেৰি হৈছে।
অঁ মাথাই সাথাই ভাঙিছে নেকি?
এ মাথাই ভাঙিছে, হেৰী হৈছে এতিয়া গোটেই পাহাৰ খহি গোটেই ফিচাৰীবোৰ পুট খাই গৈছে পুট খাই গোটেই মাছহোপা ধেৰি মাছ গল ঔ। দছটা মান ফিচাৰী ভাঙিলে।
উম। মাছবোৰ গুচি গ'ল?
মাছ নাইকিয়া হৈছে, ম সব গৈছে।
মাটি চাটি ৰুইছিলি নাই?
মাটি চটি ৰোৱা নাই, মই এইবোৰ চকাক খবৰ দিবলে চেষ্টা কৰিছো, কিন্তু মোবাইলৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে নাইকিয়াই হৈ গৈছে দেখোন। টাৱাৰ বোৰ ভাঙি চিঙি পৰিলে।
উম।
এন ডি আই এফ নহালেকে আমি ইয়াত একোৱে কৰিব নোৱাৰো এতিয়া।
কে কেইদিন হল বৰষূণ দি থকা?
এ এসপ্তাহ মান ধৰি নন ষ্টপ বৰষুণে দি আছে।
অঁ। এ এনেকে বৰষূণ দি থাকিলে, ঘৰৰ ভিতৰতো সোমাইছে নেকি? ঘৰৰ ভিতৰটো সোমাইছে নেকি?
এ খহি আহি গোটেই ঘৰে চৰে মাটি সোমাইছে।
তহঁতি ক'ত আছ?
ঘৰতে আছোঁ।
আকৌ ঘৰৰ ভিতৰত সোমাইছে যদি ঘৰত কেনেকে আছ?
ঘৰত তল ফ্ল'ৰত সোমাইছে আকৌ উপ ফ্লৰত না সোমোৱা।
অ।
গোটেই পাহাবোৰ কাটি চিঙি ভাঙি চিঙি আজৰি কৰিছে, কোৱা। সেই দিনা লৈকে সেই পাহাৰ কেইটা সেউজীয়া হৈ আছিলে, এতিয়া গোটেই মাটি শিল।
উ সেইবিলাক কাটি মেলি থকা খতিকেইতো বেছিকে পানী বিলাক হ'বলে পাইছে।
উম চৰকাৰক কি কম আও, আমাৰ সাধাৰণ মানুহবোৰকে জানো কম দুখী নহয়।
উম। লোভিয়া আমাৰ লোভিয়া জহত
চহাৱ। চহৰৰ পৰা পইচা কেইটা পাবলৈ আৰু ডাঙৰ - ডাঙৰ মানুহৰ পইচা পাবলৈ। ওখ - ওখ গাড়ীত উঠিবলৈ। এই ওখৰক থিয়ৰ - থিয়ৰ গৰাকাকে হেৰি খোপা কাটিছে। পাহাৰ হোপা কাটিছে, কাটি বিল্ডিং বনাইছে হোটেল বনাইছে। পাহাৰ পানী ওলাই যোৱা নলা- চলা নাই। আগত থকা নলা হোপা মাটি দি বন্ধ হৈ গ'ল।
উম।
পানীয়ে নিজে ৰাস্তা বনাই নগই এতিয়া কেনেকে যাব বাৰু। পাহাৰোটো তললৈ খহি আহিব। গছজোপা কাটি দিলে, গছৰ শিপাই আগতে মাটি হোপা ধৰি আছিলে।
উম'
ইমান কাটিছে, একদম খাৰা- খাৰা কাটিছে বেকা এধুলিয়া কৈও নহয় খাৰা - খাৰা কাটিছ। সকলে লগাই - লগাই ডাঙৰ - ডাঙৰ ঘেৰী লগাই লগাই। এতিয়া ভুগিছে আমাৰ সাধাৰণ হয়' নহয়। গোটেই ৰাস্তা ব্লক এটা ৰাস্তা ভাল নাই। মাটি দম - দম অত মাটি দুম ত'ত মাটি দুম ৰাস্তা ওপৰত পানী, এইবোৰ কেনেকেনো সমাধান হ'ব তাকে ভাবি আছোঁ আৰু,
অহ',
নাই আমাৰ মানুহবোৰহে সলনি হ'ব লাগিব গম পাই যাব।
এ' নহয় আমাৰ মানুহবোৰ সলনি নহয় কেতিয়াও। ইলেকশনৰ সময়ত পইচা কেইটামান পালেই সিহঁতৰ একবাৰে হেৰি হৈ যায়।
এইবোৰ অলপ গছক বুজাক। সেই বোৰ অলপ হেৰি মানে ভাল- ভাল গছ ৰুব লাগিব। যিবোৰ গছৰ শিপা বহুত তললৈ যায় বাঁহ গছ, বত গছ অ' কিছুমান বনৰীয়া তেনেকুৱা গছ আছে না। সেইবোৰ ৰুব লাগিব আৰু দ্বিতীয়তে এই পাহাৰবোৰ পাহাৰবোৰ কটাটো বন্ধ কৰিব লাগিব নহ'লে এই বোৰ ঠিক নহ'ব কোনদিনাখন ভূমিস্খলন হয় মানুহ মৰিব। এতিয়া মৰিছেই,
পাহাৰ এতিয়া কেনেকেনো নকটাকে বন্ধ কৰিব পাৰিবি এইবিলাকটো হেৰিয়ক ফৰেষ্টৰে কমপ্লেইন দিব লাগিব ন? তেতিয়াহে
হয়', আজিকালি চবেই
চবেই আৰু নিজৰ বুলি চবেই নেৰে, এইটো মই নিজৰ সেইটো মই নিজৰ মই যি কৰিম মোৰ মৰজি তেনেকুৱা হ'ল চব।
আজিকালি কিবা এনেকুৱা বিশেষ জাল পায় নহয়। এইবোৰ এনেকুৱা কিবা আৰ্টিফিচিয়েল তেনেকুৱা দি পেলাই পাহাৰ ঢুলীয়াবোৰত মাটিবোৰ যাতে, একদম ঘপকে খৰি আহিব নোৱাৰি। সেই তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হ'লেও এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ বোৰ ৰক্ষা পৰিলে হয়। এতিয়া কোন সময়ত কি হয়। ঠিক, ঠিক নাই আৰু
তাকেহে, বাৰিষা আহিলে মানে মাথাউৰিটো বনাবহি। বস্তা দুটামান দি বালিৰে, কেইটামান ভৰাই, তাৰপিছত নাই, পইচা সোপা
তহঁতৰ সেইফালেটো গোটেই গুড়াখৰনেই।
উম'
কিবা হৈছেগে নে? খেতি -চেতি হৈছে নেকি?
আমাৰ মাটি ৰোৱাই নাই ৰুলেহে যাব নৰুলে ক'ৰ পৰা যাব।
তেতিয়াহে এপ্ৰিল মে' মাহত আহি পেলাই হৈ মাথাউৰি একে চব ক্ষেত্ৰতে একে। আমাৰ ইয়াত সেয়া। এনডি এফ চেণ্ডি এফ এই বিলাক কিবা কিবি কৰিব আৰু তাৰপিছত গ'ল গ'ল গ'ল কাম বন নাই বোলে ৰাস্তাটোকে কিবা এটা কৰোঁ কিবা এটা কৰোঁ সেইবোৰ কথা নাই।
সিহঁতি পইচাকেইটা জেপত ভৰাবলেহে চাই
হেল্ল'
অ',
তাকেহে এতিয়া,
দেশত বানপানী হ'লে হুলস্থুল লাগে। চৰকাৰে সাহায্য অকমান দিব আৰু ডাঙৰ ডাঙৰ নেতাই আহে কিন্তু ঘহনীয়াক লৈ কিমান চৰ্চা বা কি একো নহয়
দালি কেইটামান চাউল এপোৱা দিব আলু গুটি দুটা পিয়াজ দুটা দিব বছ সেইয়াই ধৰ আলু দুটা দিব পিঁয়াজ দুোটা দিব দালি এমুঠি দিব চাউল এপোৱামান দিব বেয়াকে খাই বৈ থাক সেইকেইটা পালেে আমাৰ মানুহখিনিক সেইকেইটা পালে সন্তুষ্ট আৰু হৈ যায় উম
তাকে নদীখন তহঁতৰ সেইফালে সেই নদীখনতো খনন কৰিব পাৰে ইমান গৰা খহনীয়া হৈ আছে অলপতো খ খনন কগ্ন খনন কৰি তাৰ হেৰিটো মাটিটো বা বালিটো বেলেগত পেলাই পেলাই ধুনীয়াকে হেৰিটো মাঠাই কেইটা মাৰি দিলে মানুহৰ ইমান শাস্তি নহয় নহয় আধুনিক প্ৰযুক্তি আছে কিবা আছে শক্তিশালী ৰস হৈ আছে কিবা আছে সঠিক সময়ত যদি সেইবোৰ কয় তেতিয়াতো এইবোৰ নহয় ন
উম নকৰে কেলে কৰিব আকৌ সঠিক সময়ত কৰিলে সিহঁতি পইচাকেইটা আকৌ জেপত সোমাবলৈ নাপাব নহয়
তাকে খহনীয়া যে কেৱল মাটি কহিয়াই মাটি চাটিকে কাটি নিয়ে বা কিবা কয় সেইবোৰ নহয় নহয় এখন সমাজ খণ্ড বিখণ্ড কৰি দিছে গম পাইছানে
অ মানুহো মৰি যায় মানুহ উটি যায়
নামঘৰটো উতুৱাই লৈ গ'ল হেও এসপ্তাহৰ আগত তহঁতৰ এইফালে কিবা গাওখন আছিলে তহঁতৰ আগফালৰ গাওখননৰ গাঁৱৰ মানুহবোৰ এতিয়া বেলেগ বেলেগ ঠাইত সিঁচৰিত হৈ আছে। এ ত কোনোবা আছে পইচা থকা কেইটা টাউনলে গৈছেগে দিন হাজিৰা ক কেইটাই হৈ মাথা কতিয়া পানী নুঠা মাথা এতিয়া তম্বুটৰিটোৱে আছে ৰাষ্ট্ৰীয় ঘাই পথৰ খাখতে কম মানৱীয় সংকটত ভুগিছে হ
সেইটোতো প্ৰতিবাৰে বাৰিষা প্ৰতি বছৰে বাৰিষা কালত ভুগিয়ে আছে তথাবিতো মানুহখিনি জানো কাণ্ড জ্ঞান হৈছে জানো
তাতে তহঁতৰ তহঁতৰ সেইয়া তহঁতৰ ঘৰখনৰ নিচিনা কৃষকৰ ঘৰ যেনেকুৱা গছ যিসকল এসমত স্বাৱলম্বী খেতিয়ক আছিল খেতি কৰি জীৱন গ আছিল তেওঁলোকে নিজৰ মাটিতে এতিয়া শৰণাৰ্থী আৰু। তেনেকুৱা ধৰণও আছে। ইয়াৰ ফলত চহৰ অঞ্চলত জনসংখ্যা বৃদ্ধি পাইছে। দৰিদ্ৰতাৰ বৃদ্ধি পাইছে।
চহৰৰ অঞ্চলত জনসংখ্যা বৃদ্ধি হৈ কি হৈছেনো, সেই একে বানপানীয়ে হৈছে, নলাবিলাকত জাবৰ-জোঁথৰ পেলাই গোটেই বন্দী কৰি দিছে, পানী দুনি ক'তো যাব নোৱাৰে, বাৰিষা যেতিয়া হ'ব, বৰষুণ এজাক বৰষুণ দিলেই বানপানী।
সেইটোৱে হৈছে, তাৰ বাহিৰে কিবা হৈছে জানোঁ।
মানুহে ভাৱে ভূমিস্খলন এফালে। ইয়াৰ সহতে এফালে বানপানী, ইমান প্ৰাকৃতিক সময়ত দুৰ্যোগ। ইমান এফালে ভূমিকম্প।
গাওঁ হওঁক, চহৰ হওঁক, চবতে এতিয়া বানপানীয়ে বানপানী।
ভূমিকম্প প্ৰাকৃতিক দুৰ্যোগ সেইটো, প্ৰতিৰোধক ব্যৱস্থা বা কিবা এইটো কৰিব নোৱাৰে বাৰু, কৰিব পাৰে কিন্তু চৰকাৰে ইমান সেইবোৰ ধান্দায়ে নিদিয়ে, কিন্তু ভূমিস্খলন হোৱামৱটো ৰোধ কৰক। গৰা খহনীয়া হোৱাটো ৰোধ কৰক। উম্, বানপানী হোৱাটো উৎস সেইকেইটাই তিনিটা কাম যদি ভালকৈ কৰে, মানুহে আৰু কিমান ভাল পাব ক! এতিয়া চৰকাৰে আশ্ৰয় শিবিৰ পাতিছে, কেইদিনমানৰ বাবে চাউল দিব, দালি দিব আজৰি। কাক ক'ত মাতি দিব, ক'ত চৰকাৰী মাতি আছে ক'ত সংস্থাপন দিব, সেইবোৰ একোটো খবৰ খাতি নাই।
উম্, নকৰিলেনো এতিয়া কৰিবি কি?
এইবোৰ আটাইতকে ডাঙৰ আইন আৰু প্ৰশাসনক কুটিয়ে একদম বানপানীত ক্ষতি হ'লে ক্ষতিপূৰণ নিদিয়ে, একো ক্ষতিপূৰণ নিদিয়ে। ঘহনীয়াৰ মাটি হেৰুৱালে সেইটো গ'ল, সেইটো টো একো একোয়ে নাই, চৰকাৰী ভাৱে খেতি ওপৰত দিব লাগে। এতিয়ালৈকে এতিয়ালৈকেটো কঠোৰ ভাৱে একো আইন ৰূপায়ণে হোৱা নাই। চৰকাৰৰ ওচৰত দাবী জনাব লাগিব, দাবীনো কোনে জনাব। যোন কেইটাই দাবী জনাব যায়, সেইকেইটাই তাই পইচা খাই বহি থাকে। এইটো তেনেকুৱা কৰিব লাগে, যাতে তাক কিবা ক্ষতি তাকে কিবা ক্ষতি হয় বা ভূমিস্খলনত কাৰোবাৰ কিবা ক্ষতি হ'ল, গৰাখহনীয়াত কাৰোবাৰ কিবা ক্ষতি হ'ল। সেই ক্ষতিপূৰণটো দিব লাগিব।
কমপ্লেইন দিয়ে আছে, চবেই প্ৰতি বছৰে কমপ্লেইন দিয়ে। প্ৰতি বছৰে ধৰ্ণা দিয়ে, প্ৰতি বছৰে হেৰি কৰে তাৰ পাছতো জানোঁ কিবা হৈছে জানোঁ, একোটো হোৱা নাই। গা লৰিছে জানোঁ চৰকাৰৰ, নাই লৰা নহয়, সেইটোৱে কথাটো। আমাৰ মানুহখিনিয়ে মূৰ্খামি।
বৰষুণ, বাৰিষা বতৰ অহাৰ আগতে যদি, আধা আধা মাথাউৰিত যদি পুৰা জিঅ' বেগ দি ওখ কৰি কৰি দিয়ে হা জিঅ', বেগ দি দি ওখ কৰি দিয়াৰ লগে লগে সেইখিনিতটো, সেইটো বানপানীতো নহয় ন। তাত বানপানী তেতিয়া, বাৰিষা সময়ত আহি পেলাই জিঅ', বেগ দি পেলাই কিবা কৰিব লাভ নাই নহয়, বাৰিষা সময়ত। এতিয়া আমাৰ ইয়াত এটা ভূমিস্খলন হৈ আছে, তাত যদি আৰ্টিফিচিয়েল যদি জাল দিয়ে পাহাৰৰ এঢলীয়া ঠাইত, তাত যে কেনেকৈ মাটি খহিব হা গছ পুলি যদি ৰুৱে গছ কটা যদি বন্ধ কৰে গছ কাটিছে গছ কাটি কিবা কৰিছে কিবা কৰিছে এতিয়া পাহাৰবোৰ খ খহি আহি খালত পৰিছে ফিচাইত পৰিছে। এই ব্যৱসায়িক ভিত্তিত মাছৰ খেতিতটো নাইকিয়া আ হৈছে। সেইফালে তহঁতৰ খেতি কৰিব পোৱা নাই। তেনেকুৱা ধৰণৰ হৈছে নহয়। অ ভাবি পোৱা নাই মানুহে কি কৰি খাব কি নকৈ খাব
নাই এটা সময়ত গোটেই অসম খনে বুৰিব গে আও। তাৰ বাহিৰে আৰু একো নাই সমস্যা সমাধান একো নাই নহয় একো সমস্যা সমাধান নাই।
বানপানীয়ে সেয়া কৰিছে গোটেই কৃত্ৰিম বানপানী। কৃত্ৰিম বানপানী হ'ব। কিবা হ'ব গোটেই ই প্ৰাকৃতিক দুৰ্যোগে নধৰা হৈছে তাৰ বাবে চৰকাৰ দায়ী ন।
আজি ইমান বছৰে হৈয়ে আছে নহ কিবা এটা সমস্যা সমাধান ওলাইছে জনো নাই ওলোৱা নহয়।